শুনিছা অহ কোৱা এতিয়া কি কৰিছা মোৰ ভালেই তোমাৰ।
উ ভাল-ভাল।
কি কৰি আছা এতিয়া।
মই এনেই বহি আছো।
অ', -অ'। কলেজৰ পৰা কিমান টাইমত অহা হ'ল?
কলেজৰ পৰা আজি মই কলেজ যোৱা নাই আজি বন্ধ আছিল।
অ'।
শুনিছা?
শুনিছো।
অ'।
উম'।
তুমি আজি এনে আছা নেকি? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
অ'।
তুমি আজি এনে আছা নেকি বোলো?
অ' এতিয়া অকমান এনেই আছো, তাৰাপা অলপ দেৰি পিছত কাম এটা আছে।
কি কাম
কাৰেণ্টৰ কাম।
অ'। কৰিবলে যাবা
উম। এইবিলাক ইলেক্ট্ৰিচিটি কাম আৰু
অ'। লাইনৰ কাম ন'
উম লাইনো কাম
অ' পূজাতটো পাবলৈহে হ'ল
উম'।
তেওঁলোকৰ সেইফালে ভালকে থাকে ন?
আমাৰ ফালে ভালকে পে ডাঙৰকে মন চ
কেনেকে পাতে মই ইমান নাজানো, আমি সংঘৰীয়া যে আমাৰ নাপাতেই।
অ', -অ' আমিও বাৰু বামুণি, আমাৰ ভালকে পাতে।
উম, কোৱাচোন কেনেকে কৰে?
তোমাৰ পূজাৰ আগত তোমাৰ মঞ্চ-চঞ্চত ধুনীয়াকে বনাই, পেণ্ডেল-চেণ্ডেল দিয়ে। ফাতোৱাৰ দেৱী আনে দেৱী আনি প্ৰতিষ্ঠা কৰে।
উম'।
তাৰপা পূজা চলে, পূজা তিনদিন, চাৰিদিন চলে কিছুমান কিছু কিছুমান জেগাত বেলেগ বেলেগ আৰু চবতে নিয়ম বেলেগ বেলেগ
অ', -অ'।
দশমীৰ দিনা উ' নৱমী, দশমী এনেকে দশমীৰ দিনা দেৱীক নি পেলাই হেৰি কৰা হয়। তোমাৰ উ নহয় তোমাৰ বিসৰ্জন দিয়া হয় আৰু
অ'
তাৰে ভিতৰত বহুত কিতা ভাগো আছে, এতিয়া মোৰ মানে চব মনত নাই তথাপিও হ'ল বুলি আৰু
উম-উম। এনেই তোমাৰ তোমালোকৰ মানে হেদিখিনি কোৱাচোন ৰীতি -নীতি সেইবিলাক তেনেকুৱা
বা মানে কেনেকুৱা ধৰণৰ
ৰীতি-নীতি তোমালোকে কি কেনেকে পালন কৰা?
পালন মানে পালন এনেকুৱা নহয়।
মানে কি কেনেকে মানা তোমালোকে
মানাটো মানে সেইটোয়ে আৰু আমি অহা পিছত আমি পূজা কৰো সেৱা লও মাৰ ওচৰত
উম'।
ভক্তি কৰা হয়, এইকেইদিন যিমান কেইদিন থাকে মাহ।
উম'।
পূজা- চোজা হৈয়ে থাকে, মানুহ অহা-যোৱা কৰিয়ে থাকে।
অ', -অ'
কিন্তু পূজাত চবতকে বেছি মানুহে ভাল পোৱা হেৰি হৈছে পূজা জেলেপি
অ'
পূজাত ফুৰিবলৈ যায়, বহুত মানুহ মেলা-চেলা আহে পূজাত তাৰপা উম, তাৰপা ৰাৱণ দহন হয়।
উম'
জেলপি টো ভাল পাও জেলপি চবেই ভাল পায়, তোমালোকে এতিয়া নামঘৰীয়া নাম কীৰ্তনীয়া হ'লা বুলি তোমালোকে জেলেপি ভাল নোপোৱা নেকি?
উম-উম ভালেই লাগে বাৰু
হম। আৰু পূজাৰ সময়ত তোমাৰ শৰত সন্ধিয়া বুলি কয় যে
অহ।
শেৱালি ফুল ফুলে।
উম'।
গোটেইখন একদম শেৱালি ফুলৰ গোন্ধ মলমলাই থাকে একেবাৰে
পূজা হয় তাৰ মানে একেলগে কাতি বিহু, লক্ষী পূজা চব একেলগে আহে ন'
উম'।
দুৰ্গা পূজা গোটেই কেইটা একেলগে আহে।
হয়, গোটেই কেইটা একেলগেতে আহে।
লক্ষী পূজাত কি কৰা হয়?
লক্ষী পূজাত তোমাৰ লক্ষীক আদৰি অনা হয়। লক্ষী তাৰ মানে কি দেৱী ছেবি প্ৰতিমূৰ্তি অনা হয়। প্ৰতিমূৰ্তি আনি পেলাই তোমাৰ স্থাপন কৰি সেৱা আগ আগবঢ়াব। প্ৰসাদ চসাত শৰাই আগবঢ়াই, তাৰ পৰা নিজৰ ঘৰত চব পৰিষ্কাৰ পৰিষণ্ণ কৰে তাপা। ঘৰৰ চুকে কোনে চবতে চাকি জ্বলাই দেৱীক আদৰিবলে। পদূলিতো চাকি জ্বলাই। তোমাৰ তাকো লক্ষী ধানকো লক্ষী বুলিয়ে কয়। ধাননি পথ ঠাৰ্ড গৈ পেলাই চাকি দিয়া হয় লক্ষী পূজাৰ দিনা সন্ধিয়াবেলা। তাপা প্ৰসাদ দিয়া হয়।
উম।
লক্ষী পূজা তেনেকে পালন কৰা হয়।
কালী পূজাত কি কৰা হয়?
কালি পূজাতো একেই, তোমাৰ কালি পূজাটো কালি মাক
কালি কালি পূজাতে দেৱালী পতা হয় ন?
উম গোটেই ঘৰ যেন ঘৰ পোহৰাই দিয়া হয়।
কালি পূজাটো আমাৰো এতা কাৰণে মনা হয় কি জানানে? কালী পূজাত সেই ৰামচন্দ্ৰ নিজৰ ঘৰলে বনবাসৰ পৰা উভতিছিলে ন। সেইকাৰণে আমাৰ অকমান হেৰি কৰা হয় আৰু।
মেইনকে ৰামচন্দ্ৰক যেতিয়া ঘৰলৈ আহে তেতিয়া ঘৰলৈ আদৰিবলৈ সময়ত গোটেই। নগৰখনক পোহৰাই পেলোৱা হয়, সেইকাৰণে পোহৰৰ উৎসৱ দিপাৱলি বুলি কোৱা হয়। সেইকাৰণে মানুহৰ চবৰে ঘৰতে অন্ধকাৰ হ'ব নিদিয়ে, চবৰে ঘৰৰ বাটে পদূলিয়ে চাকি, তাকি দিয়ে মানুহে ৰামচন্দ্ৰক আদৰি আনে বনবাসৰ পৰা উভতি আহোতে।
উম।
চবৰে বেলেগ বেলেগ মহত্ব
অঁ সেইটোৱে। বিশ্বকৰ্মা পূজাত কি কৰা হয়?
বিশ্বকৰ্মা পূজাত তোমাৰ যোনবিলাক বস্তু বিশ্বকৰ্মা চজিলে।
অ।
বস্তুখিনি লৈ পেলাই তোমাৰ সেৱা কৰা হয়, আগবঢ়াই পূজা কৰে। যে লোহাৰৰ বস্তু খিনি, মেচিন চেচিন ধৰ। দা চা কটাৰী চটাৰী। বিশ্বকৰ্মাই যি যি আৰু উদ্ভাৱনা কৰিছিলে। যিখিনি বস্তু নিজ হাতেৰে বনাইছিলে, সেইখিনি পূজাত কৰা হয়, প্ৰসাদ চসাদ দিয়া হয়।
উম।
সৰুতে আমি বিশ্বকৰ্মা পূজাত।
আঁহ।
চাইকেল লৈ পেলাই আমি নিজৰ চাইকেল তাইকেল ধুই মেলি চফা চিকুণ কৰি চাইকেল খন লৈ আমি ওলাই যাওঁ।
অহ।
চাইকেলেৰে তাৰ পৰা য'ত য'ত আৰু বিশ্বকৰ্মা পূজা পাতে আমি তাত তাত গৈ পেলাই প্ৰসাদ খাওঁ। লগতে কেৰিবেগ এটা লৈ প্ৰসাদ লৈ পেলাই আমি গোটেই দিনটো ঘূৰি পকি ঘৰলৈ আহো সেৱা কৰোগে। সেনেকেই বিভিন্ন ধৰণৰ কাম কৰা হয়।
অহ।
তোমালোকৰ তো সেইটোও নাপাতে হবলা বিশ্বকৰ্মা পূজা।
নাই আমাৰ নাপালে কিন্তু আমাৰ বিশ্বকৰ্মাৰ পূজা দিনাখনেই আমাৰ বাৰ জন্মদিন।
অ
সেইকাৰণে আমাৰ প্ৰত্যেকবাৰে বাৰ জন্মদিন পতা হয়।
অ। মোক আজিলৈকে মতা নাই, মাতিবা।
অ মাতিব লাগিব।
উম।
তোমালোকৰ মাহঁতৰ ভাল নে?
উম উম ভাল।
অ দাদা আছে
তহঁতৰ মাঁহত কবালে, দাদা নাই দাদা ওলাই গৈছে অলপ।
কি কৈছিলা?
তোমালোকৰ মাহঁত ঘৰলৈ আহিব বুলি শুনিছিলো আহিলে নেকি?
অ গ'ল মাঁ হত।
কেতিয়া?
আকৌ আহিব নেকি আঠাইশ তাৰিখ মানে আ এ উ অলপ দিনৰ পিছত আকৌ আহিব। মাঁহত কালি ৰাতি গল।
তোমালোকৰ ভণ্টিয়ে কি কৰিছে?
ভন্টি তোমাৰ এই হাতৰ চৰা খেদি পেলাই হ'ল যে কাপোৰ কানিবিলাক যোনবিলাক ৰ'দে ৰ'দত মেলি মেলি থোৱা আছিলে
অহ।
তিয়াই মেলি সেইখিনি শুকাইছে লাহে লাহে ভন এতিয়া ভিতৰলৈ নিবলৈ আৰম্ভ কৰিছো আৰু।
হ'ব দিয়া। মই তোমালে পিছত ফোন কৰিম।
অ হব।